এয়া ভাত বনাইছোঁ।
অ'।
কি কৈছা?
মই এই ভাত-পানী বনাব লৈছোঁ, আৰু বনোৱা-কোৱা যোগাৰ কৰি আছোঁ।
মইও বনাইছোঁহি অ, এই কি খাবা এই গৰমত। বনাম ব মন নাযায় খাব মন নাযায় অ' দালিকে বনাম।
উম ইমানকে গৰম পৰিছে দিনক দিনে মানে গৰমটো বাঢ়িহে গৈ আছে
একেবাৰে আমাৰ যে ৰাস্তা এয়া ৰাস্তা চাস্তা গছ চছ কাটি পকা গৈ
উম', -উম', মানে সেইটোয়ে প্ৰ'ব্লেম হৈ গৈছে এতিয়া ৰাচ-মানে কি জানা ৰাস্তাবোৰ এ ডাঙৰ-ডাঙৰকে বনাবলৈ লৈছে, চোৱাচোন আৰু এ ', ৰাস্তাটো ডাঙৰ কৰিব যাওঁ তে, ৰাস্তাৰ চাৰিওফালে থকা গছবোৰ অ', -গছবোৰতো কাটিবই লগা হৈছে। অ', এ', তাকে কিমান মানে এতিয়া গৰমটো এতিয়া তুমি ৰাস্তা দি গ'লে
আৰু ৰাস্তা পকা হোৱাৰ পৰা মানে ইমান গাড়ী বাপৰে ইমান-গাড়ী আৰু ইমান -বাইক সৰু-ডাঙৰ মানে কথা নাই আৰু
অ', তুমি যদি খোজকাঢ়ি -যাওঁ বুলি ভাবা তাত তোমাৰ কি হয় ', জানানে চোৱাচোন এ ছাঁ অলপ নোপোৱা গছ। এডাল নাই কাৰণে। তুমি এতিয়া ছাঁ বিচাৰি হাঁহাকাৰ কৰিব ফুৰিব লাগে।
প্ৰত্যেক, গোটেই ৰাস্তা ৰ'দ। সব ফালে ৰ'দেই আৰু
চাইকেল এখন লৈ যাও যদি, চাইকেল। লৈ তুমি অলপ জিৰণি ল'বলৈও তোমাৰ ৰাস্তাত মানে ঠাই অকণ নাই। বা ছাঁ বুলিবলৈ অকণ জেগা নাই। সেয়াই সেইবোৰৰ কাৰণে এতিয়া লাহে লাহে চোৱাচোন গছ-গছনি। গছ-গছনি কটাৰ কাৰণে এতিয়া কিমান মানে গৰম
উম দিনক দিনে গৰমটো বাঢ়িহে গৈছে আৰু বৰষুণ কমিছে, ৰ'দ গৰম
তাকেই এতিয়া গাড়ী-মটৰ, গাড়ী মট মটৰ বোৰ কিমান বাঢ়িছে, সেই গাড়ী-মটৰৰ পৰা ওলোৱা তাপ খোপা ভাবাচোন সেই তাপবোৰ এতিয়া চব টো আমাৰ এইফালে মানে গাতেই লাগিছে গোটেইবোৰ, ক'তো তুমি ওলাই
প্ৰদূষণ চব ফালে আৰু
প্ৰদূষণ।
তাৰপিছত তুমি এতিয়া হুলস্থূল হে চাবা নে, গাড়ী-মট
অ' আৰু ইমান ৰাতিলে গাড়ী আহি থাক কেইদিন টোতু দিনটোয়ে ৰাতিও ইমান ৰাতি দিলে গাড়ী আহি থাকে। শব্দই চাবানে গাড়ী ধোঁৱাই চাবানে গোন্ধই চাবানে। গাড়ী বাঢ়িছে, তেলৰ নাটনি হৈছে।
অ' কে গেছ তোৰও ইমান সমস্যা এতিয়া চোৱাচোন। ইন্ধন গেছৰো ইমান সমস্যা হৈছে তুমি এতিয়া মানে
পইচা দিলেওঁ পাব নাই, মানে মানুহ জনসংখ্যা যিমান বাঢ়িছে।
সেইটোৱে অ' উম, সেইটোৱে কথা উম, নহয় এতিয়া মানুহে কিছুমান বস্তু এতিয়া অভাৰ অভাৰ মানে বহুত বেছি বেছিকে মানে, প্ৰয়োজনতকে বেছি ব্যৱহাৰ কৰিবলৈ লৈছে। কিমান এতিয়া তোমাৰ যিমান প্ৰয়োজন হ'ব তাত কে এতিয়া তুমি বা মই হ'লেও বেছি ব্যৱহাৰ কৰিবলৈ লৈছোঁ, আমি যি
অঁ' সেইটো আমি নিজেও বুজি পাব লাগে, সেইটো নিজেও বুজি পাব লাগে হয় নে, যিকোনো বস্তুৱে আৰু পানীৰ পৰা আদি কৰি কেবাৰে, চব, আমাৰ জীৱনত যিমান মানে বস্তু প্ৰয়োজন দৈনন্দিন জীৱনত অঁ'। মটৰ চটৰ ধৰি চলাই এনেই পানী কিমান অপব্যৱহাৰ
অঁ', বহুত বহুত। প্ৰয়োজনতকে আমি বেছি ব্যৱহাৰ কৰোঁ, বা গৰম লাগিল বুলি আমি পানীখিনিকে এনি টাইম, উম। তাকেই টা মানে লাহে - লাহে মানুহখিনিয়ে আকৌ বুজি পালেহে, উম। মানে দিনবোৰতো চোৱাচোন, এতিয়া মানে ভাল নহয় বেয়ালেহে মানে গৈ আ ছে, আৰু মানে কি এতিয়া, এতিয়া তুমি এনেকুৱা বাট তুমি হম মই হওক বা গোটেই ৰাইজে মানে কি, অ' গছ মানে ৰুবই লাগিব তাৰ বাহিৰে কোনো মানে হেৰি
অ', অ' নিজে মানে নিজৰ- নিজৰ বাটটোত নিজৰ - নিজৰ ৰাচ নিজে ৰুলেই হয়নে? নিজৰ গাওঁ খনৰ অহা যোৱা কৰা বাটটোত
বাটটোত বা সন্মুখৰ, আমি আমাৰ পদুলিখিনিতে যদি আমি কেইবাজোপা গছ ৰোঁ, এটা সময়ত সেই তো সেই-সেইকেইজোপা গছেই বহুতখিনি আমাক কাম দিব। সেইটোয়ে আৰু, মানে মানুহে বুজি নুঠালে হয় অ', ঠে বুজি নুঠালে মানে এতিয়া যেতিয়া অ' তুমি যদি কাটিহে থাকা, নোৰোৱা অ'। সেইটো ৰুব লাগে-ৰুব লাগে অ', অ', যিমান পাৰা মানে এতিয়া ৰুবই লাগে, তাৰ বাহিৰে এতিয়া কোনো উপায় নাই মানুহৰ।
এতিয়া আকৌ ৰুব লাগিব।
ৰুবা মইও-মইও ৰুইছোৱে বাৰু। আমাৰ এনেকে পদূলিতে, আম হওঁক তাৰ পিছত ত লিচু হওঁক, এনেকে আমি যি যি পাৰোঁ। উম, দুই-তিনজোপা আম এতিয়া আমাৰ ডাঙৰ ডাঙৰ হৈছে। আম লাগিছে এতিয়া পকিছে। এতিয়া সেই এজোপা আমতে আমি কিমান খিনি মানে সুবিধা হৈছে আমাৰ।
আমাৰো হৈছে এই মানে ভাল জাতৰ আম আৰু ভাল জাতৰ আম আছে আমাৰ, কেইবাজোপাও হৈছে। আজি একে পকি পকি সৰিছে কেইবাটাও।
এইটো যে আমৰ, আমৰ যে গুটিটো তুমি অহ, আৰু তুমি সেইটো বিক্ৰীও কৰিব পাৰা নাৰ্চ চাৰি কাৰণে যে, আমৰ গুটিবোৰ বিক্ৰী কৰিলে হে কেজি কে কেজি কেজি হেৰিত তুমি বেচিব পাৰা। সেইটোৰ পৰাও তোমাৰ সুবিধা চা নি পালা অক্সিজেন পালা কিমান এজো
চব ফালৰ পৰা সুবিধা, ন? সুবিধাজনক বস্তু।
আৰু তুমি গছখিনি থাকিলে চাবাচোন, বেলেগ ঘৰতকে তোমাৰ মানে তোমাৰ মানে কি হ'ব তোমাৰ ঘৰত অলপ হ'লেও মানে ঠাণ্ডাটো থাকিব।
অহ, ঘৰৰ ওচৰত গছ থাকিলে ঘৰতো যে ঠাণ্ডা পৰি থাকে।
যিমান মাটিৰ পৰা আত তৰি গৈছে। যিমান মানে মাটিৰ পৰা আঁতৰি গৈছে, বা পাকা ঘৰ পকা ঘৰ চ ত বনাবলৈ লৈছে। সিমান মানে গৰমতটো বাঢ়ি বাঢ়ি গৈ আছে। কিন্তু আগতে চাবাচোন, যেতিয়া খেৰৰ ঘৰ আছিল, মাটিৰ ঘৰ আছিল চিল তেতিয়া কিমান কিমান কিমান খিনি। ঠাণ্ডা অনুভৱ কৰো আমি, গৰম এঠাইৰ পৰা আহিলে ঘৰটোত সোমালেহে ভাল লাগে।
যিমান পকা সিমান গৰম।
সেয়া মানুহ মানে কি হয়, মানে মাটিৰ লগত গত হেৰিটো থা
উম, মাটিৰ লগত সংযোগ নাইকিয়া হৈ গৈছে যে, ওপৰৰ পৰা গৰম, চাইডৰ পৰা মানে চব ফালৰ পৰা গৰম, কাষৰ পৰা গৰম, তলৰ ফালৰ পৰা গৰম।
পা আহিলে আকৌ তুমি যিমান পকা ইটা এইবোৰৰ পৰা আহিলে আও তোমাৰ দিনৰ ভাগত যিটো তাপটো তোমাৰ, অ, যিটো তাপটো মানে তোমাৰ এই দিনত মানে ঘৰটোত পৰে, ৰাতি সেইটো মানে কি হয়, সেই তাপটো ৰাতিটো ওলাই থাকে, ঘৰৰ ৱালবোৰৰপৰা
অ, পুৰা তাপটো এৰি দিয়ে নহয়
আগতে মানে কি আছিল, মাটিয়ৰ ঘৰত সেইটো নাছিল। ৰ'দো নাইকিয়া হৈ গ'ল আৰু মাট টি লগে লগে ঠাণ্ডাই হৈ যায়। কিন্তু আজিকালি কি হৈছে পকা পক কা ৱালবোৰত মানে ৰ'দ টো নোহোৱা পিছতহে মানে তাপটো এৰি থাকে দিনটোতো তাপ
অ অ যেতিয়া মানে প্ৰথমে মানে লৈ থাকে প্ৰথমে লৈ থাকে তাৰপিছত যেতিয়া নাইকিয়া হয় তেতিয়া এৰি দিয়ে আ।
সেইটোৱে অ' কিন্তু আগতে খেৰৰ ঘৰবোৰ থাকোঁতেও এ কিমান ভাল আছিলে। এতিয়া তুমি একে বাৰে উম যিমান তুমি এইবোৰ চিলিঙ লগাবা, এচিবৰ্ড লগ লগাবা সেইবোৰৰ পৰা একে বি কিছুচোন তাপ হে।
বতাহ নোসোমাই চব ফালে বন্ধ যে, চৱ
মানে এতিয়া কি তুমি আকৌ সেই গাঁৱলীয়া বা আগৰ আমাৰ জীৱনলৈ মানে ঘুৰি গ'লেহে। তুমি মানে শান্তিত জীয়াই থাকিব পাৰিবা উম উম সীমান অ' মানুহ মানে সেইটোৱে অ' সেইটো যিমান মানে। আধুনিক কতালৈ গৈ আছে নহয় সিমান খিনি মানুহৰ অসুবিধাহে হৈ আছে। তাত একো সুবিধাটো দেখা নাই আমি অ' অত্যাধুনিক হৈছে। আকৌ এতিয়া গছ-গছনিয়ে হওঁক যিয়েই হওঁক আকৌ যদি আমি ৰুৱলৈ লওঁ তেতিয়া আকৌ বহুতখিনি সুবিধা হ'ব বা বহুতখিনি আমাৰ গৰমটো কমিব।
সকলো ঠাইতে নোৱাৰিলেও আমি নিজৰ। নিজৰ ওচৰ-পাজৰ খিনি কৰিব পাৰিলেও।
ঘৰখিনি ঠিক ৰাখিলেও।
উম ওচৰত। পাজপা আমাৰ পদুলিটোৱে হ'ক ঘৰটোকে যদি আমি অকন, উম মানে সেইটো মানুহে যদি চবে নিজৰ নিজৰ ় খিনি কৰিবলৈ লয়। তেনেকেটো গোটেই আকৌ পৃথিৱীখন ধুনীয়া হৈ যাব। উম উম সেইটোৱে আকৌ গোটেইখিনি চ উম
এতিয়া জীৱ শ্ৰে
এনে অ'। সেইটোৱে মানুহে কে
নকৰিব লগীয়া খিনি সদায় মানুহে কৰি আছে। জীৱ শ্ৰেষ্ঠ যিবিলাক কৰিব নালাগে।
তাক
গছ বিলাক কাটি যে কিমান চব ফালে অ সুবিধা ইমান মানে জীৱ-জন্তু, জীৱ-জন্তু বিলাকৰো কিমান অসুবিধা হৈছে। মানুহৰ নিজৰ টো হৈছে খাদ্য অভাৱ চব ফালে বাসস্থানৰ অভাৱ খাদ্য অভাৱ চবৰে অভাৱ হৈছে।
মানে চোৱাচোন চৰাই চিৰি কতি আগতে কিমান আছিলে।
এতিয়া নাইকিয়াই হৈ গল কাউৰী দেখিবলৈ নাই। কাউৰী শগুণ দেখিবলৈ নাই। আগতে জাক-জাক উৰি ফুৰে এতিয়া ল'ৰা ছোৱালীয়ে চিনিয়ে না পাব।
অ' চিনিয়ে নাপাব আৰু লাহে লাহে চৰাই বোৰ নাইকিয়া হৈ গৈছে। ন উম সেইবোৰ সেইয়া আৰু চিনি নাপাও লাহে লাহে নেদেখা হ'লেতো
অ' নেদেখিলে ক' পা চিনি পাব।
উম। বাৰু তুমি ৰোবা। মইও ৰুম দিয়া।
অ' দিয়া মোৰ কাম এটা আছে ৰ'বা অঁ অঁ।